হেল্ল কে চানুচি হয়ছে। উম ইয়াৰ। কি, কি?
হোৱাটছএপ টো চাইছা না?
হোৱাটছআপ তো কি, অ', আজি কিবা মেছেজ আহছি। সিহঁতৰ কিমান টকা, কিমান পইচা, তটো আহি আছে মেছেজ দি আছে।
সঁচাকে না?
তে, যাই যাই মেছেজ দিচি, আমাৰ ওচৰৰে দেখুন। এ, এতিয়া যে দিচি কোনবা মৃতুল ৰাজবংশী
এই, যি, গ্ৰুপটোৰ মেইন লিডাৰ, সেইটো আমাৰ গাঁৱৰ না কি?
কি? নামটো কি? এ, চুপ, চুপ। এ, ইট্টে যি, কোনোবাই দিচি, কোনবা মিতুল ৰাজবংশী পোন্ধৰ শ, যি, সেই দিছি যি
পইচা ফইচা কিবা ক
আহ, এ, এইটো ওচৰৰে দে।
মানে কি, সেইটো মানে, কি এটা এমপ্লয় নেকি এইটো এপটোৰ।
ভইচ মেছেজ দিয়াটো নহয় এ।
হা।
ভইচ মেছেজ দিয়াটো নহয়। এই ইটতে কোনবাই আৰু মেছেজ দিছে দে।
মানে, ইমপ্লয় মানে, কাম কৰে মানে।
তাৰমানে পায়, সঁচাকে পায়।
অ', মানে যোনি এপটো বনাইছি, ইয়াত তাহাঁতৰ কি লাভ হয়?
কিবা আছে, তাহোন প্ৰজেক্ট পায়, প্ৰজেক্ট প কাৰণেতো তেনকে আমি কমপ্লিট কৰবা লাগবো।
অ'।
ইটা তাহুন বা কি প্ৰজেক্ট পায়?
গুগল পে' আছে।
গুগল পে মোৰ নাই, দেউতাৰ আছে।
কেনকে উলাবি তে, পইচা পালি?
মই এই তাৰে নম্বৰটো দিম এতে, তাতে সুমে যাব।
হা।
মই সেইটো নাই, এতে ফোন পেৰ আইডিটো এতে দিম। কি, কি?
ছাউণ্ডটো চুন কম আহে।
ছাউণ্ডটো কমকে আহে।
আৰু নোলালি পইচাটো
পইচা চা উইলাবা পাৰিম, মই ফোন দেউতাৰ এইটো আইডিটো এতে ফোন পে' সেটো দিম, ত' দেউতাৰ তাতে সোমে যাব।
মানে, নহয় যদি নোলাও ইতা
পাৰি হবাই ওলাবা।
আজি যাবি না?
মই ৰিচ্ছা যাবি। অ আজি ৰাতিৰ কথা না অ ৰাতি যাম। নাজাৰয়।
না য।
বাই দউন গৈছি।
নাই যোৱা নাই যোৱা বোলে।
মোৰো ইচ্ছা নাই ৰ যাবা।
ৰাজি ৰাজতিুৱ দৰবা গছিলি।
জানে।
কেইটা বাজাত উৎচা ৰাতি ৰাতিপুৱা।
চাইতাত উৎচু।
তাৰবা কিয় নেদিলে।
নাই ইচ্ছা নাই।
তে ৰাতিপুৱা উঠি পেলাই কি কৰ্‌ছা তে তই।
কেই ঘন্টা।
একঘন্টাত।
বাপৰে।
আজি মই আজি মই ৰখহে দহ মিনিট পাত্‌ব লাগ্‌বো। দচ মিনিট নাপাতিলে কেনচেল হৈ যাব এই বেলেগ । এই বেলেগ অ'। আৰো ওচৰত এতে হাহাকাৰ কৰি নাথাকিবি। এ মায়ে সুধি আছে, কি হল। কোৱা নাই ইটাক লগি।
অ'-অ' সেন্ধিয়ে কৰ্‌বা লাগ্‌বো।
কিয় যোনটোত ইচ্ছা নাই সেইটো সেইটো দিয়ে।
কি কৈছা।
মানে ত‌ই ।
এতিয়া মোক জাবাক লাগিন জোৰ কৰি আছে মোৰ কিন্তু যাবাৰ ইচ্ছাই নাই। এতে মই হাহাকাৰ কৰবা হাক দিছো দেই কিবা কবা আইচা আইচা বাহিৰক যা। এ মোৰ এইবিলাক ৰ'দে ৰ'দে যাবাৰে ইচ্ছা নাই। ইমান গৰম তাতে হেঁচা ঠেলি।
ঘৰত খোৱাই ভালে ভাত।
ঘৰত মই অলপ আগতে খালো আৰু ভাত তাতে আজি দেৰি হৈছে। খাম অলপ দেৰিকে, মোৰ তাতে চাৰে নটা নাই কি বাজিছে।
ভাত খাবা লাগে অলপমান দেৰিকে খাম। কালি কালি বেজেৰা দিছে ভাত।
হা।
কালি শেষ হ'ব না কালি ইয়াত দিছে নেদেখালে বেয়া কথা হৈ যাবি না?
তেঁওলোকে সেই
এই এখানি কাগাজ খনৰ পিছফালে আছে দেখোন।
অ যাওঁ ৰব সেই তাত যে হব নেকি, দেৰি হলে গুচি আহিম। গা ভাই দেৰি হলে গুচি আহিম।
দেৰি হ'লেতো গুচি আহিমেই মই বেছি দেৰি কৰি নাথাকো দহটা চাৰে দহটা মানক লৈকে ৰখিম। যদি দছটা চাৰে দছটা লাগিন আৰ‌ গায়ক নুঠে তেতিয়া গুচি আহম। আৰু যাওঁতেও দেৰিকে যাম ৰ।
উম আজ কেটায়া যাবি?
আজি যাম আজি অলপ অ আজি আজি সাতটা মানৰ পৰা বোলে আৰম্ভ হব পুতলা নাচ।
হয় হৈছে।
তাতে লখা আছে না টাইম টো পুতলা নাচ কিন্তু হ'লে কিন্তু বেছি দেৰি কৰিলে কিন্তু নহয়। মোটামুটি নটা চাৰে নটামানৰ পৰিণ হয় নেকি।
উম হাতা যায় পৰা।
সাতটা মানতে যাম চাৰে আঠটা মানৰ পৰাই আৰম্ভ হব লাগে, কাৰণ তাতে ভাষন চাাসনো দিব না।
খালিব নাতক কি হল কাহানী?
এ নাটক এই মাহুনো গোটাই নাচলাক আৰ হাতে গুচি আহছে।
ভালাগা নাই।
ভাল লাগা নাই বোলে কালি নাটক খান। তাৰমানে আগৰ নাটকত যোৱা আগৰ মানুহগিলা এইবাৰ কৰা নাই নাই এইবাৰ নতুন মানুহবিলাই কৰিছে।
শিল্পা আগতে আগতে আছে নো।
কু কনী।
বিৰন দুটা যি আছে।
বিলেন দুটা আগৰে আছিল আৰু এই দেউতাকৰ অভিনয় যে কৰছি।
অ।
অ সেইটো সেইটো চাৰে যোৱা বছৰ কৰিছিল এই দুই বছৰ
মোৰ হিচাবত এই তিটাৰে ভাল হৈছে এক্টিং। এই বুঢ়া মানুহ বাপেকতটো আৰু এই বদমা দুতাৰ।
অ আৰু এই আপিটো ভাল হৈছে অলপ, আপিতো নতুনেই।
এই চট তো ঠিকেই আছে, কিন্তু মোৰে
অ আদা সেইটো সেইটো চাৰে এইটো নতুন কৰছি নতুনকে কৰছি এইবাৰ। কিন্তু, সেই দে, এই, এ, কিন্তু এই, মেইন-মেইন মানুহকেইটা, এইবাৰ কৰা নাই বোলে। মেইন-মেইন
উম।
সেইকাৰণে, ইমান ভাল লাগে।
আজি কৰিবি, ফুৰিব যাবি নি ক'ৰবাত?
মোৰ আৰু ক'তো যাবৰ ইচ্ছা নহৈছে। মোৰ, ঘৰতে আৰু কি কৈছা?
অলপ, ঘূৰা-ফুৰা কৰিলে, ভাল লাগব।
এ, অ'! আজি বোলে আৰু ভাত নোখোৱাই বোলে, এ? এতিয়া, কৈছে যে নকৰিবলে। ফোন মই কিবা, কাম কৰি আছোঁ। কাইলে দিব নোৱাৰোঁ ক'। তেনে ক'ত যাবি? ক'ত যাবি?
বাকী, চিনাকি
অ'!
কি কৰিছে?
এ, সেয়ে ক'ৰবা আহিছি, এতিয়া ভাত নাখায় বোলে৷ আৰু সেই, আৰু যদি তই, এই কথা পাতি থাকোঁতে, যদি কাষত, হাহাঁকাৰ হৈ থাকে।
উম।
সেইটো নিজে হৈ যাব৷
উম, মানে এপটো বন্ধ হৈ যাব নেকি?
এপটো বন্ধ নহয়, তই তাৰমানে এতিয়া, এইটো যদি কলটো কমপ্লিট হয়, কেইটা কল কমপ্লিট হ'ব?
উম, মোৰ দুটা, দুটা হোৱাৰ পিছত, হৈ যাব৷
দুটা হ'লেটো আৰু পইচা পাবিয়ে?
উম।
অ'! ভালপাই দেখোন। তেতিয়াহ'লে, মোৰ আৰু তই কালি আৰু আহি পেলে আৰু ঘৰত থাকা নাই, নেকি?
হা?
ঘৰত আৰু নহয়, কালিৰ পৰা আহি পেলে, না আজি ৰাতিপুৱা আৰু কৰিছা?
তোৰ আৰু দুটা কৰলি, অ'! হৈ যাব, দিয়া। মোৰ আৰু তিনটা ক'ৰব লাগব, এইটো কৰা হ'লে৷
কৰবা লাগিব, চাউণ্ডটো এটে কম আহে বহুত৷
মানে অকল একবাৰে উপায় নাই।
আৰু এই পাঁচটাটো আমি এসপ্তাহতে কমপ্লিট কৰিব লাগব৷
উম' আৰু কি? কলে অট- কলে অতথ কলেব।
কলে কৰবা লাগিব আৰু বেলেগ একো কাম নাই৷
দচ মিনিট কলে কত থাকিব লাগব?
কল বিলাক শুনি আছে৷
ইতা কলবিলাক বা ৰেকৰ্ড হয় না নহয় আ নাজনো৷
তত কলি- পইচা পাব, এতে পইচা এ এই এতে তোৰ হোৱাটছআপত চাবিচোন কিছুমানে পইচা পোৱা মেছেজ দিছে দেই৷
অ' একহাজাৰ দিছে।
তাৰ এ পোন্ধৰশ মান পাইছে।
কিছুমানে দুই টকা পাইছে, এটাই দুই টকা পাইছে৷
তা তাৰমানে আমি এতিয়া এই- পাঁচটাটো, এটো সপ্তাহতে কমপ্লিট কৰি পেলাই চাং কিমান মান পইচা পাওঁ৷
এশ দুশ মান পাম চাগে৷
নাই এই কৰলি পাই বোলে অলপমান বেছিকে পায়৷
মানে বহুত পইচা নাপায় মানে অলপ অলপ পাই থাকে মানে৷
অ' কিন্তু এই পইচাটো সপ্তাহে সপ্তাহে পাই।
উম' কিবা পেমেণ্ট আহিছে নাই এটো কৈছিলো, মানে পেমেণ্ট আহে মানে চবে একেলগে আহে মানে।
অঁ অঁ' দেট এন্ড টাস্ক দাল দুখন।
হল নেকি দে দে।
দে।